আপুনি কি কৰিছে? শুনিছানে?
শুনা নাই।
অঁ শুনিছো। কি কৰিছে আপুনি?
এ বহি আছো বোলো। ইমান গৰম। বতাহ, পিছফালে বহি আছো কলপাৰত। কলপাৰত বহি আছো, বতাহ মাৰি আছে।
সেই বহ। অঁ মাৰিছে বতাহ।
ঠাণ্ডা।
আমাৰ এয়াত নাই মৰা। সেইটো চাইতেহে
পিছফালে নাই মৰা বতাহ।
ভাত খালে? নাই। অলপ আগত মাৰি আছিলে। এতিয়া নাই। অঁ-হ। ভাত কি দি খালে? ভাত কি দি খালে?
ডাল- ভাত, ডালি।
অ'! ডালি আৰু কি?
আলুগু
শুনি আছোঁ।
অ'! গৰমত তেনেকে ভাল লাগে! পানী দিয়াটো আৰু ভাল লাগে! আলুপিটিকাৰ লগত। হয়! কঁঠাল গুটি, আলু পিটিকা কৰি খাই ভাল লাগে! পানী দিয়া ভাতৰ লগত। অ'! আমিও খায় গৈ লৈ এতিয়া, পিছফালে বহি আছোঁ। অলপ আগত, চাহ বনালোঁ, চাহ খালোঁ। অ'! অ'!
পাগলৰ নিচিনা, ক'ত সোমাই থাকে জানোঁ!
শুনিছে নে?
কোনোবাই কথা পাতা লগত।